অ', কোৱা ভাল ভাল, তোমাৰ?
মোৰো ভালেই।
কৰিছা।
মই এনেই মানে মায়ে ভাত বনাই আছে। এনে মই ফোনটো চলাই আছো, চাহ তাহ খালো, তুমি? আচ্ছা, আচ্ছা। মানে নাই এনেই মানে কলেজ স্কুল চুতি তি দিছে ন' চ' এনেই আৰু লগৰ বিলাকক ক'ল কৰোঁ। কি কৰি আছে, খবৰ খাতি? অ', মানে মই ভাবিছো তো এতিয়াতো কলেজ স্কুল বন্ধ চ' মই ভাবিছো কৰ'ৰবাত ঘূৰিব যাওঁ বুলি।
অ', ক'ত যাবা ভাবিছা?
এনেইতো শ্বিলং যাম বুলি ভাবিছো।
শ্বিলং, ভাল জেগা চাইছা বাৰু। ঠাণ্ডা জেগা।
অ' এতিয়া অ', এতিয়াতো তোমাৰ মই মোৰ লগৰ কেইজনমান আৰু ছোৱালী কেইজনমান। যাম বুলি ভাবিছোঁ।
অ', অ', মই ভাবিছোঁ ফেমিলিৰ লগত যাবা নেকি?
না ফেমিলিৰ লগত যাম মানে অলপ দিনৰ পিছত যাম এতিয়া মানে লগৰ খিনিয়ে প্লেন কৰিছে ন এতিয়াটো কলেজ বন্ধ।
পাৰা বাৰু যাবলৈ শ্বিলং জেগাটো ভাল আছে এতিয়া কিহত যাবা তুমি? এ গাড় মানে কাৰত যাবা নে বাইকত?
এতিয়াতো আ, মিনি ট্ৰেভেলাৰ এখন বুক কৰিছো।
উম, অ', ঢেৰ যাব মানে।
অ', মানে অলম নাইতো দছটা, পোন্ধৰটা মান হ'ব।
অ', কিমান কে উঠাইছা?
অ', তোমাৰ টটেলটো ছেভেন কে হৈছে। এতিয়া। ছেভেন কে আৰু ফ'ৰ চিফটি আমি ওৱান কে লৈ যাম এক্সট্ৰা।
অ', মানে লৈ যাবা আ, পাৰ পাৰ্চন। উম, চিট খালী হ'লে কবা ময়ো ওলাই দিম যদি বেয়া চ' নোপোৱা।
হ'ব এইকাৰণে তোমাক ক'ল কৰিছো বোলো তুমি গ'লা হৈ, ভাল লাগিলে হয়।
অ', যাব পাৰিম ন' মই চিট হ'ব।
অ', হ'ব।
কাপোৰ কানি কিনিলা নে নাই?
কাপোৰ কানিটো কিনা হৈছে আৰু শ্বিলং জাগাটো ঠাণ্ডা না
উম।
ঠাণ্ডা কাপোৰো লৈ ল'বা আৰু গ'লে।
পাৰি তোমালোকে মেঘালয় চাইডটো চাব পাৰিলে আৰু মেঘালয়ো ভাল আছে।
অ', আমি মানে মেঘালয়ে যাম মেইন পাৰ্পচটো হৈছে আমাৰ যোৱা মেঘালয়। চ' আমি ভাবি ভাবিছো ফাৰ্ষ্ট ডে আমি যাম। ঠিক আছে। ফ'ৰ্টিনত গৈ পেলাই আমি ট্ৰেইনত যাম। চাৰিটা বজাত ট্ৰেইনতটো ডেকাৰ গাঁওৰ পৰা, ঠিক আছে। তাৰপিছত ট্ৰেইনত গৈ পেলাই গুৱাহাটী ষ্টেচনত নামিম।
উম।
তাৰপা আৰু আমি গুৱাহাটী ল'জ এটা বুক কৰি লম। গুৱাহাট এটা লজ বুক কৰিলো, তাৰপিছত আমাৰ যোনটো গাড়ী বুক কৰিছিলো যে সেটো তোমাৰ নেক্সট ডে ৰাতিপুৱা মানে আহি যাব। চ' তাতে আৰু আহিলে তা পা যাম আমি ডাইৰেক্ট আমাৰ ফাষ্ট ষ্টপটো হ'ব, চেৰাপুঞ্জী।
অহ।
অ', তা তাতো হোইছে আমি চাইছো। লজ কেইটামন তাতে থাকিম আৰু চবে
পাৰি বাৰু প্লেনিংটো ভালে বনাইছা
উম আকৌ আমাৰ থাৰ্ড ডে শ্বিলং যাম
অ অ অ তুমি হমষ্টেও চাাব পাইিলচোন
অ পাৰি বাৰু
হোমষ্টত ধৰা গোটেইখিনি ভাল যদি হোমষ্টে এটা চোৱা ডাঙৰ চাই তাতে ধৰা গোটেইখিনি একেলগে থাকিলিবও পাৰিলো হয়
অ মানে তোমাৰ হোমষ্টেও চাইছো মানে হোম ষ্টে বুলিয়ে ক'ব পাৰে আৰু সেইটো বাছ লজ বুলি লিখা আছে নামটো বা কিন্তু হোমষ্টেয়
উম তাতে ফ্ৰীডম আছে নাই
পাটি কৰিব পাৰি লগৰ বিলাকৰ না না ইমান এটা মানে হুলস্তোল লিমিতট কৰিব হিব লাগিব আৰু যাতে বেলেকৰ দিস্তাব নহয়
অ সেইটোও হয় বাৰু বেলেগকো কেইদিন ডিষ্টাৰ্ব কৰা হয়
সেইটোয়ে এনেই নিজৰ ৰুমত বহি যি কৰা কৰি থাকা এইটো তোমাৰ কথা পাছ ইমান হাল্লা চিল্লা নকৰিলে হ'ল
উম পাৰি বাৰু অ শুনা না কাৰ্বি আলং গৈছা নেকি
কাৰ্বি আলং মই আগতে যোৱা নাই বাৰু শুনিছো বাৰু
কাৰ্বি আলঙৰ জেগাবোৰ না বহুত ধুনীয়া ধুনীয়া
আচ্ছা
গোটেই পাহাৰ পাহাৰ ট্ৰেকিং কৰিব পাৰি মোৰ লগৰ কিছুমান গৈছে ভিডিঅ' চিডিঅ' দেখাইছে মোক মানে মোৰ একদম যাওঁ যাওঁ ল গৈছে দেখি কিনে বুজিছা
অ যাব পাৰি তেনেহলে আমি দুটাই মিলি
পাৰি দুটাই কি যাবা কেইটামান পোৱালি গোটোৱা গোটোৱা ধৰা চাৰি পাঁচ দিনকে থাকাকে যাব লাগিব তাত গলে
আচ্ছা আহ জাগো দূৰ আছে ন
ঘূৰো বুলি কলে একেবাৰতে গোটেইখিনি চবখিনি ঘূৰিব নোৱাৰি
আচ্ছা
আৰু বহুত ধুনীয়া ধুনীয়া জেগা টেকিং কৰি একদম বহুত ভাল হয় তুমি টৈকিং পাৰিবা নাই
ট্ৰেকিং পাৰোঁ ম মইতো এথলিট ন মানুহটো
ই মানে বহুত কষ্ট হয় ভৰি চৰি বিষাই যায় একদম
অ চবে নোৱাৰে সেইটো কষ্ট আছে
ত গৈছিলো মানে হ'ল দিন বাৰু দুবছৰ মান টেকাট যাওঁতেই মই ফাষ্ট টাইম গৈছো ন ভৰি একদম পুলি গৈছিলে মোৰ খোজকাাঢ়িব নোৱাৰা হৈ হৈছে সেইটোয়ে খোজকাাঢ়িব নোৱাৰা তাতে বহি দিছো আৰু মই।
অ', আৰু এটা কথা তুমি যে, ট্ৰেকিং কৰাত তাৰ কাৰণে যে, ভাল জোতা কিবা কিনি ল'ব লাগে।
অ', সেইটো জোতাৰ ওপৰত ডিপেণ্ড কৰে জোতা যদি বেয়া হয়, ন খোজ কাঢ়িবলৈ বহুত টান লাগে।
সেইটোৱে। মোৰ তাত আছে দুযোৰ। এযোৰ মই লৈ লম এযোৰ তোমাক দি দিম দিয়া। মোৰ নাই ক' আছে, অ' ব্ৰেইনটো ভাল হয়।
অ' অ' অ' শুনা না শ্বিলং যাবলৈ
আহ
তাতো যে বৰফ হ'ব ন তাৰ কাৰণে মই উদলেনৰ জোতা এযোৰ চাইছিলো।
উদলেনৰ জুতা তো ভাল মানে অলপ বুট টাইপে হয় ন! পিন্ধিব পাৰা অ' অ' যেনেকে তোমাৰ ভাবি লোৱা ৱাটাৰ ফল চব গ'লা তাত শ্লিপ থাকে ন জেগা। তাটো তুমি সেইটো বুট পিন্ধি যাব পাৰা।
পাৰি আৰু যোৱাবাৰ মানে মই ইয়ালৈ গৈছিলো, চেৰগাঁও গৈছিলো। চৰগাঁৱত মানে তৰা গ্ৰীপ নাথাকা কাৰণে পৰিলোহে, আকৌ স্কুটিটো আমি দুই তিনিবাৰ মান পৰিলো।
অ' আচ্ছা
সেইটো কাৰণে স্কুটিত যাব, অলপয সেই কাৰণে সুধিলো মানে তুমি গাড়ী লৈ যোৱা স্কুটিতে যা
লৈ গ'লে অলপ ৰিকচ আছে। ত' গাড়ীতে যা, চবে মিলি চছেলি সেইটোৱে আৰু ছাজেষ্ট কৰিছে।
এইটোয়ে ভাল বাৰু মানুহো যাব ইমানটা ধৰা। ৰিক্স
সেইটোৱে।
ত' মানে পেৰেন্টচ ভয় কৰে ন' আজিকালি দূৰত পঠাবলৈ পোৱালীবোৰ।
সেইটোৱে।
আহ, জানাই কিমান দুৰ্ঘটনা হৈ আছে।
সেইটোৱে তোমাৰ আকৌ শ্বিলঙো জেগাতটো ইমান এটা ছেফ ন' আৰু মানে পাহাৰীয়া এলেকা ন চ' লেণ্ড শ্লাইডো হোৱাৰ চান্স আছে, চাই চিতি যাব লাগিব।
সেইটোৱে পাহাৰ মানে তোমাৰ তললৈ চালে একদম তল একে বুজিছা ন' বহুত দ'। একবাৰ পৰিলে একবাৰ পৰিলে মানে বাচা আশা নাথাকেই একেবাৰে
সেইটোৱে
অ
ভালকে কেয়াৰফুলি যাব লাগিব
সেইটোয়ে বাইক চাইক নিবলে ভয়ে কব বোলে
আৰু ড্ৰাইভাৰ মানে বেলেগ অলপ ভাল চাই ড্ৰাইভাৰ লৈ যাব লাগে মানে যাৰ এক্সপিৰিয়েঞ্চ আছে অলপমান
অ অ তাতে জানা বহুত ডাঙৰ ডাঙৰ বাছ বোৰো চলি কেনেকা চলে বাছ বোৰ ৰে
অ আৰু বাছ বিলাক কিন্তু বহুত এক্সপিৰিয়েন্ঞ্চ থাকে ন ড্ৰাইভাৰৰ কেনেকে চলাই ভয় লাগি যাই
অ অ চালে ভয় লাগ যে অলপ লপত লপত বাচি যায় একদম পৰিব পৰিব লাগে তাৰ পৰা বাচি যায় একদম কি এক্সপিৰিয়েঞ্চ আছে সিহঁতৰ বঢ়িয়া চলে বাছবোৰ
উম। আৰু জাগাটো বহুত ডাঙৰ ডাঙৰ মেঘালয় এদিনত ঘূৰিব নোৱাৰি এইকাৰণে মানে তিনদিনৰ প্লেনটো বনাইছো
নাই এদিনত ঘুৰিব নোৱাৰি এদিনত ঘূৰিব হলে মানে তোমাৰ আধা খিনিও ঘূৰিব নোৱাৰিব
সেইটোয়ে বহুত জেগা আছে তোমাৰ যেনেকে লাইট নুম ধৰি লোৱা ফিফি ফলছ ৱাটাৰ ফলছ আছে আকৌ বহুত জেগা আছে ছেভেন চিষ্টাৰ ফলছ
তাত ক'ব গ'লে ছেভেন চিষ্টাৰটোৱে মানে ধৰা ফেমাছে আৰু ক'ব গ'লে
উ সেইটোৱে। ভালো লাগে চাই। উম
ভিউ তাৰ ভিউ পইণ্ট কেইটা ভাল কিন্তু দেই
অ আৰু চেৰাপুঞ্জীটো যে পুৰা ৱৰ্ল্ড চবতকে বেছি তাত পানী পৰে ৰেইণ-ফল হোৱা জেগা এইটো সেইটোয়ে আৰু এইকাৰণে। অ বৰষুণ হৈ থাকে এইকাৰণে যে ৰেইনকোট টো যে লৈ যাব লাগিব আমাক
ৰেইনকোট মানে ওৱান টাইম ৰেইনকোটটো পিন্ধিলেই হ'ল তোমাৰ
অ সেইটোও পাৰি
যোনটো ওৱান-চাইম পাইযে পিন্ধেই হ'ল তোমাৰ নৰ্মমেলটো ইমান কেৰি কৰি লৈ নু
অ নৰৰ্মেলটো কে় কৰা অলপ কষ্ট আছে
আছে সেইকাৰণে তুমি যোনটো ওৱান টাইম এ পলিথিনৰ প্লাষ্টিকৰ যে
অ
এই প্লাষ্টিকত লৈ ল'বা সেইটো মানে ইমান প্ৰব্লেমো নহ'ব আমি যোৱাবাৰ সেইটোৱে ইউজ কৰিছোঁ যোন পলিথিনৰটো সেইটো লৈ লৈছো কিন্তু আমি যাওঁতে বৰষুণ নিদিলেই ক'ব গ'লে, এনেই লৈ যোৱা হ'ল
আচ্ছা মানে আমি বৰষুণ মানে আমি মনচুন টাইমত গৈ আছো ন, জুনত। চ' তেতিয়াতো বৰষুণ ষুণ দিবয়ে ছ্যৰ।
আহ অ এতিয়াতো বৰষুণ দিবইে হানড্ৰেড পাৰ্চেণ্টে। এইটো চিজনত বৰষুণ দিয়েই। এ হ'ব বাৰু, মই কম বাৰু। তুমি মোক জনাবা কেতিয়া যোৱা আৰু মানে ধৰা কোন কোন কলেজৰ মোক লিষ্টটো দি দিবা।
অব চব চিনাকিয়ে যাব নে, নে কি অচিনাকি?
না তোমাৰ মোৰ মানে চিনাকি আছে, চ' তোমাৰো চিনাকি কৰাই দিম চব ভালে হয়। লৰা ছোৱালী খিনি চবে মিলি অ তোমাৰ ফ্ৰেণ্ডো লৈ যাব পাৰো যিমান বেছিকে আহে ভালেহে।
অ অ মোৰ তিনজন ফ্ৰেণ্ড আছে, তিনজন ফ্ৰেণ্ডে যাম জাম কৈ আছিলে। আৰু ধৰা এনেকা লগৰজনীও আছিলে, যাম জাম কৈ আছিলে মোক তেন্ত মানে ঘূৰাত, ঘূৰাত বহুত ভাল।
আচ্ছা। আচ্ছা।
সয়ায়ে বহুত ঘূৰি ভাল পায় মোক কৈ আছিলে ক'বাত যাও ক'বাত যাও এই তোমাৰ থাৰ্টিনত চাগে মই নগাও যাম।
আচ্ছা হ'ব দিয়া তেনে তুমি মোক জনাবা দেই। অ হ'ব দিয়া ঠিক আছে, বাই বাই!